হেল্ল'। অ', কি কৰিছা?
এ, বাটৰ ফালে ওলাই আহিছো এনেই এতিয়া।
অ', খোৱা বোৱা কৰিলানে নাই দুপৰীয়া, এই মই কাম কৰি আছো ৰ'বা।
অ', কৰিলো দিয়া। গাটো ইমান ভাল নহয় তাকে অকমান ফাৰ্মাচীলে আহিছো কি, চৰ্দি হৈছে যে। এ টেবলেট দুটামান নিব আহিছো।
সেইকেইটা দিনত হয়ে দিয়া।
উম, কালি মানে কালি ব অ', কালি মানে বৰষুণ পৰিছিলে যে ৰাতি। তাৰপিছত ফেনৰ হাৱা লৈ দিলো বেছিকে, এইটো কাৰণে চৰ্দি পালে।
অ', আৰু মানে কি এইটো-এইটো দিনত জ্বৰ চ্বৰ হয় ন বেছিকে। মানে অকমান, সাৱধানে থাকিব লাগে। উম, তাৰপিছত কিহে খালা ভাত, হা? ভাত খালো, তুমি কিহে খালা?
কিহৰ সৈতে খালে?
কিহৰ সৈতে খালো মানে আজি মাছ বনাইছিলো। তাৰপিছত এ, হালধি তৰকাৰী খাই পাইছা হালধি তৰকাৰী?
অ।
হালধি তৰকাৰী বনাইছিলো মাছৰ লগত। সি আছে এ, চাইকেল চলাই আছে।
অ।
বাকী ভাল আৰু ন।
ল'ৰাটোৰ কিবা এক্জাম হৈ থকা নাই জানোঁ।
এক্জাম তাৰ শেষ হ'ল, ৰিজালো দিব চাগে এই দুদ দিন এদিনতে। তাৰপিছত আকৌ গৰমবন্ধ দিব আৰু। সেইটো গোট পৰীক্ষা। তাৰ পিছত আকৌ হেৰি ছমহীয়া পৰীক্ষা হব আৰু হেৰি পিছত, গৰম বন্ধৰ পিছত।
অ', এতিয়া গৰমবন্ধ দিব ন সিহঁতক।
উম, আগতেটো আমা ছমহীয়া পৰীক্ষা শেষ হৈ যোৱাৰ পিছতহে গৰমবন্ধ হয়, এতিয়া আকৌ সিহঁতৰ বেলেগ। ন? এতিয়া মানে হেৰিটো এ-এপ্ৰিলৰ পৰাহে নতুন ক্লাছ হয়। উম, কৰোণাৰ পৰাই মানে হেৰি হৈ অ', চি বি এছ ই ক্লাছৰ নিচিনা একেই হৈ গ'ল যে।
অ'।
সিহঁতৰ হেৰি হয়। এয়া, এপ্ৰিলৰ পাহে নতুন ক্লাছ হয়। অ', জানুৱাৰীৰ পৰা নতুন ষ্টাৰ্ট হয়। তেতিয়া ভালো আছিলে, মানে ঠাণ্ডা দিন কেইটা ধুনীয়াকে আমি ক্লাছ খিনি কৰিব পাৰো। কিন্তু সিহঁতে এতিয়া মানে প্ৰথ আৰম্ভ হোৱাৰ পৰা গৰমে পায়। অকমান দিগদ দাও হয়, ত যোৱাবাৰতো একদম সোনকালে স্কুল দিছিল ন। সাতটা বজাৰ পৰা। এইবাৰ বাৰু তেনেকুৱা গৰম নাই। গৰম অ', এইবাৰ বেছি গৰম নাই বৰষুণে বেছি পৰি আছে। সেইটো কাৰণে বাৰু ভাল হৈছে। কিন্তু আমাৰ-আমাৰ-আমাৰ যেতিয়া হেৰি আছ জানুৱাৰীৰ পৰা নতুন স্কুল আছিল তেতিয়াই ভাল আছিলে।
অ', এতিয়া একদম ভাল নালাগা হৈ গ'ল হয় নে?
ভাল নালাগে অ', শিক্ষা ব্যৱস্থাটো ভাল নালাগে এতিয়া।
আগতে জানে ম নতুন বছৰো আহি যায় লগতে।
অ', নতুন বছৰো আৰু মানে পঢ়িও ভাল লাগে ন ঠাণ্ডা বতৰ হৈ থাকিলে এনেও ভাল লাগে। আৰু এতিয়া মানে এপ্ৰিলৰ পৰা ক্লাছ হোৱাৰ লগে-লগে মেট্ৰিকৰ ল'ৰা ছোৱালী খিনিও টাইম কমকে পায়, আমি আগতে চৈধ্য মাহমান অ', চৈধ্যমাহ মান পঢ়িব সময় পাইছিলো। কিন্তু সিহঁতে এতিয়া, এ বাৰমাহো নাপায় ভালকে পঢ়িবলৈ। কম হৈ গ'ল সময়।
কম হৈ গ'ল সময়টো আৰু আমাৰ আকৌ এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহতো আৰু জানুৱাৰী মাহতো টাইম পোৱাা হয়।
টাইম পাওঁ অ'। মানে হেৰি আৰু চৈধ্য মাহ পাওঁৱেই আৰু সময় ধুনীয়াকে চৈধ্য মাহ পাই যাওঁ। কিন্তু এতিয়া ইহঁতে কমকে পায়।
অ', মানে আকৌ ঘৰতো দুমাহ বন্ধ থাকে ন ঘ
উম, অ', দুমাহ বন্ধ থাকে।
অ', এনেইতো এনে টাইম পোৱা যায়ে ন আৰু দুমাহ এক্সট্ৰাকে পোৱা যায়।
সেইটো কাৰণে মই আগৰ আগৰতোৱে হোৱাটো বিচাৰো মানে, আৰু বহুতে হেৰি কৰিও আছ চে বাৰু, আগৰ নিয়মত কৰিবলৈ। কি হয় আৰু। নতুন-নতুন চৰকাৰ নতুন-নতুন নিয়ম।
উম, কিয় পাইছে বা ল'ৰাটো।
সি এইবাৰ চতুৰ্থ শ্ৰেণী পাইছে।
দি কি কৰি আছা এতিয়া?
এতিয়া এনে ঘৰৰ ইটো সিটো কৰি আছো আৰু।
উম।
আমানো কি আৰু কাম ওলাইয়ে থাকে।
উম, বোৱাৰী মানুহ।
বোৱাৰী মানুহ। ছোৱালী হৈ থাকোতেই ভাল আৰু ন? ক'ৰিলেও কৰিছো ন'কৰিলেও নাই। এ শুবলৈ মন গলে শুবলৈ পাৰো। এতিয়া সেইটো নাই আৰু, ভাগৰ জোগৰ লাগি থাকিলেও আলহী দূলহী আহিলেতো চাহ তাহ বনাই দিবই লাগিব।
অ', সেইটো হয় বাৰু।
হুম।
উম।
আৰু বেমাৰ আজাৰ হলেও আৰু মানে নিজৰ কাম খিনি শেষ কৰিহে ৰেষ্ট লব পাৰোঁ। ঘৰত চবৰে দায়িত্ববিলাক আহি যায় ন। অ', বোৱাৰী হৈ পিছা মানে এনেই মানে হেৰি বিলাক আহি যায়গৈ বুজিছা নে। এনেই থাকিবলে মন নাযায়। মানে অ', অ', বেমাৰ অ'। উম। মানে কোনোবাই বেয়া পাব নেকি। কিবা হেৰি হব নেকি সেইবিলাক মানে, সেইটো ধান্দাটো আহি থাকে যে। সেইটো কাৰণে মানে। এ, নিজৰ বেমাৰ আজাৰকো কাটি কৰি কাম বন খিনি আজৰি কৰিবই লাগিব ব আৰু ন। বেলেগলৈ আশা কৰিলে কি হব ল'ৰা ছোৱালী হোৱাৰ পিছতো আৰু কথাই নাই আৰু, সিহঁতকতো আল পচান ধৰিবই লাগিব। ব্লাউজ চিলাইছো, আজি এটা চিলাই আছিলো সেইটো আধৰুৱা হৈ আছে।
কেনেকুৱা চিলাইছে
কেনেকুৱা মানে চিম্পুলে আৰু, চিম্পুল ব্লাউজে চিলাইছো। বিত লগাই দিছো চাইডত। তাৰ পিছতে ইষ্টাইল চিষ্টাইল কৰা নাই আও ঘৰত পিন্ধাহে, উম।
মানে আগচাইটো ছুটিয়ে হৈ থাকে নিদিম হলে, মই তাকে ভাবি আছো মানে ইয়াত যে কি বুলি কয় পিছচাইটো হেৰি দিওঁ হন কি বুলি কয় পোন্ধৰ দি দিওঁ হনে? আগ চাইডটো ষোল্ল দিওঁ যে, মই ভাবিচো বাৰে বাৰে চিলালে সোতৰ মান দি দিম আগ চাইডত চুটি হৈ গৈ থাকে দেউ।
কিয় তুমি হেৰি চাগে, কাপোৰ চাগে বেছিকে সুমোৱাই দিয়া।
অ', সেইটো কাৰণ চলাওঁতে মানে মই অলপ বেছিকে সোমাই দিওঁ যে।
অ', সেইটো কাৰণে। এনে বেছি নালাগে ধৰা মানে প্ৰতিটোতে সেই হাফ ইঞ্চি। হাফ এনঞ্চি, হাফ এনঞ্চি হেৰি সোমাই দিলে হ'ল, ইমান সোমাই দিব দৰকাৰ নাই। মানে যেনে তেনে চিলনিটো অ', চিলনীটো ৰোৱা তে হেৰি কৰিবা যদি তুমি মিলাব নোৱাৰা তেনেহ'লে বেছিকে দিবা কাপ পোৰ, মানে জুখটো বেছ অ', বেছিকে ল'বা।
অ'।
তিয়া মিলিবগৈ। এ, চিলাই আছো চিলাই থাকিলেও মানে মোৰ ইমান পাৰফেক্ট হোৱা নাই মানে বেলেগৰ ব্লাউজ বিলাক দেখিলে যেনেকে মৰম লাগে ন।
অ'।
তে-তেনেকুৱা হোৱাগৈ নাই মানে, কিবা লেং লেংকে দীঘল নিচিনাহে লাগে।
অ', পাৰফেকট আৰু আৰু এবাৰ শিকোৱা হয় গৈ আপুনি
অ', শিকিম বুলি ভাবিছিলোয়ে তাৰপিছত এতিয়া বাইদেও আকৌ হেৰি ন। মিতিকাই বেলেগ ডিজাইন আক ক, তোমালোকক এতিয়া ভালকে শিকাইছে জানো? ধৰি-ধৰি। সিকাইছে মানে তেনেকে শিকাই মানে কি বুলি কয় তোৰ আগতে যেনেকে তেনেকেই নহয় জানো?
এইটো মানে কি কাট তাৰ মানে অলপ কাটাৰ কুটাৰো অলপ শিকাইছে বাৰু।
উম, আপুনি কি লাউত স্পীকাৰত দিছে মানে। লাউত দিয়া নাই বাৰু, ইক' আহিছে নি মাতটো অ' জানো কিয় হৈ আছে তেনেকুৱা শিকি থাকা দিয়া তোমালোকে ভালকে, মই বেলেগত শিকিম চাগে।
ক'ত শিকিব
ই আমাৰ ওচৰতেও শিকায় মানে ছোৱালী এজনীয়ে। তাই মানে বিয়া হ'ল আৰু বেলেগত। তাৰপিছত হেৰী অ'। এয়া বেলেগ ইষ্টাইল চিষ্টাইল এনেকে শিকাই যদি সুধিব লাগিব সোধা নাই বাৰু ভালকে, এনে বেলেগে শিকি আছে
অ'।
কেনেকুৱা ষ্টাইল শিকাই এইবিলাক হেৰি কৰা নাই। এ, আজিকালি চোন সেকে হেৰিতে অনলাইনত ধুনীয়া ফৰ্মা বিলাক পায়। কিনি পোৱা নাই বাৰু কেনেকুৱা বা আহে।
অ'।
ফ-ফৰ্মাটো হলে মানে হেৰি হয় কাপোৰ নষ্ট নহয়।
অ'
মানে জোখে মাখে বহুৱাই পেলাই ডাইৰেক্ট কাটি দিলে হয় ন, জুখি থাকিব নালাগে আৰু।
অনলাইনত কিমান দেখাই আছেনো এইটো?
চাৰে তিনিশ মান ল'ব নেকি।
মই চোৱা নাই বাৰু।
অ', চাৰে তিনিশ মান হ'ব চাগে। এনে কেনেকুৱা বা আহে সেইটোওঁ নাজানো ন ডাঠ নে পাতল? আনি পোৱা হয়, ওচৰৰ কোনো আনা নাই বাৰু কিন্তু মই চাইহে আছো। এবাৰ ভাবি ভাবিছো অৰ্ডাৰ দি চাওঁ নেকি, তেতিয়া আহিলে গম পাম। যিয়ে কেনেকুৱা আহে যদি ভাল হয় ৰাখিম।
অ'।
দে আকৌ হেৰি কৰি দি ৰিটাৰ্ণ কৰি দিম আৰু উম। দিব লাগিব মানে হেৰি এটা চিট, হা হা?
শিকিম গৈছা এই বৰ কাৰ ওচৰত শিকিম কৈছিলা?
পইচা লব আৰু, মাহেলী।
সেইবিলাক একো সোধা নাই মানে এইফালে ছোৱালী এজনীয়ে শিকি আছিলে। তাৰপিছত তাই মানে কত শিকিছ সুধিছো। তাৰপৰা কৈছা আৰু যে শিকাই বুলি। এদিন গৈ পেলাই বলো চাই আহো ওচৰতো হ'ব ভালেই, মানে খোজ কাঢ়ি তোমালোকৰ সমানেই আৰু, তুমি এতিয়া চেণ্টাৰলৈ যিমান খোজ কঢ়ি আহা সিমান খিনিয়ে হ'ব আমাৰ ঘৰৰ পৰা।
উম্, উম্ মানে তোমালোকে এয়ালে অহা বহু কষ্ট তো হৈ দিয়াচোন, দূৰ হয় অ'।
অসুবিধা হয় যাবলৈ সদায়। আৰু অকলে হ'লেতো আৰু ভয় লাগে গম পাইছা নে? অ' এই অকলে অকলে গ'লে ভয় লাগে, আজিকালি যি দিন কালৰ গতি। লগৰ এজনী হ'লে ভাল আৰু ইহঁতে এতিয়া নিশিকো বুলি কলে যে।
উম্।
উম্।
নিকিতাই শিকিব পাৰিলে হয় তাই ধুনীয়াকে।
সেই তাইও সেই নিশিক প্ৰথমে কৈছিলে শিকিম বুলি। তাৰপিছত যেতিয়া একে সোপায় শিকাই থাকে আৰু তাইয়ো সেইকাৰণে বাদ দিলে নিশিকো বুলি কলে।
উম্। মইযে আগত সেই মানে মেচিনটো নোহোৱা কাৰণে মই শিকিব লগা হৈছিলে এনে নিশিকিলোঁ হয় মইওঁ।
অ'।
মেচিনটো নাই যে পাহৰি থাকিম গে, তাকেই পইচা-চইচা অনক সেই আহা মাহলে কি ব কি কৰিব পাৰোঁ। ম'বাইলটো নোলোৱা হয় মই ধুনীয়াকে ল'বয়ে পাৰিলো হয়।
ম'বাইলটো নহ'লে নহয় দিয়াচোন আজিৰ যুগত ন?
সেইটোৱে।
উম্। দিয়া পিছত কথা পাতিম দিয়া ন মই কাম এটা কৰি লওঁ। মই পিছত ক'ল কৰিম বোলো।
অ' দিয়া হ'ব দিয়া ময়ো ফাৰ্মাচীলৈ যাওঁ। অ' দিয়া।